আপুনি কাটি দি দিলে যে কেলে? প্ৰথমটো কোন কোনে কাটিলে?
মই নাই কটা নহয়, তুমিহে কাটি দিলা। অ হেৰি ৰ'বা ফোননো নাকাইবা ভালকে কথা পতা দচ
ভালকে পাতিছো হেৰি নহয় গৰিনাত ৰেংক পস্তটো হ'ব নে নহ'ব আজি।
গেৰিন ফষ্টটো নহ'ব।
আস্তম
নাই ষোল্ল অব আছে, আজি এইটোতে লাগি আছু অক।
কেনেকুৱা হ'ল এতিয়া লৈ
পইচা তেনেকে হোৱা নাই মানে ফোনটোত কথা পাতিব লাইব ন কথা পাতিলে তুমি পাঁচটা লগত পাতি ব লাইব এতিয়া মই তোমাৰ সতি তিনিটা হ'বহে।
তিনিটাত তোমাৰ আ চৌবিশ দুশ চল্লিশ।
অ দুশ হয় তেনেকে নেদেখুৱাই নেক্স তুমি গোটটো কমপ্লিট কৰিলেহে পাম। গোটে পাঁচটালেকে ফোন কইব লাইব।
মই তোমালোকলে কইব পাইম নাই মোক যেতিয়া কইব পোৱা হ'ব?
পাইবা।
তেতিয়াহ'লে দচ মিনিট দিবা আউ।
অউকে, এটা বাকী আহি কোৱা। তুমি এতিয়া চিৰঅলি বেলেগত পালে যাবা নেকি সেটো কোৱা?
এতিয়া তুমি মানে কাউঞ্চিলিঙৰ আনে এপ্লাইয়ে নকৰা নেকি?
মনগলে কইবউ পাউ নকইবউ পাউ কিন্তু কলেজলে নযোৱাটো ফাইনেল।
হয় তুমি উম কৰিব মানে হেৰি কিবা ডি টি অফিচত গৈ পিনি আঠশ টকা দি এ হেৰি কইব লাগিব এপ্লাই কইব লাগিব।
মই গম পাইছো কথাটো মনগ'লে আৰু কৰিবউ পাৰো কিন্তু কলেজলে নোযোৱাটো ফাইনেল।
অ ইভাগে যদি এ চি এপৰ ৰেংকটো ৰৈ পিনি লখি থকা তোমাক কোৱালিয়ে হেৰিয়ৰ কাৰণে নামাতে বোলে। এইটো ক কাউঞ্চিলিংৰ আণে নামাতে।
নাজান নহয় সেইদিনা খনি দাদাই কলতহে গম পাইছো বোলে তোমাক কোনো নমাতে বোলে। তুমি নিজেই বোলে কাউঞ্চিলিংৰ এপ্লাই কইব লিইব বোলে মই বোলো বেল ম ক'লে বোলে তুমি বোলে ৰেং আহিছে আ তুমি বোলে কাউঞ্চিলিৰ কাৰণে এপ্লাই কইব পাইবা পালেও তুম দূৰত পাবা বুলি ভাবি অল। হয়
নহয় ইয়াত পে বহৰক মানে স্পীকাৰ নাই নেকি চাউনটো বঢ়াবলে?
তুমি যিমানটো চাইজত দিয়া সিমানটো পইত থব লাইব। মাতটো কম কমকে আহে আকো
গেম চেম বাদে দিম আৰু হেড চেট লগা চগা নাই। এতিয়া মুঠপত পঢ়াত ফৱাচ কোৱা পঢ়াত। পেইচা মেইন হতা হে। পইচা মেইন।
চবেই কেনেকে নহয় কেনেকে পইচা ঘটিবলৈকে লাগিছে।
এতিয়া দুই মিনিট কথা পাতিলো তেন মিনিত হব লাগিব ন'।
টেন মিনিট হ'ব লাইব ভা ভাল কথা পাতিব লাইব সেইটো হিচাপতহে পইচা পাবা।
অ আচ্ছা আচ্ছা, মই যদি এতিয়া এইটো বেকগ্ৰাউণ্ডত এপটো থৈ দিলে চলি থাকিব নাই কলটো?
একাউণ্টটো চলি হিব খালি তুমি ত টো নহা হৈ যাব নেকি যদি কেনেবাকে মানে তুমি টাচটো যদি দিয়ে তুমি যদি কম্লিত ন কৰা পাই এটা হ'লেও নকোৱা তেতিয়া চাগে আকৌ নেক্সট টাচটো নাহিব চাগে।
সেইটো কথা কোৱা নাই অ তোমাৰ লগত যেতিয়া কথা পাতি আছো মই যদি এপটো বেকগ্ৰউত থওঁ কথা পাতিব পাৰিম নাই?
পাৰিবা?
তুমি-তুমি কি বেলেগ এটা এপ চাই আছা নি মানে? চা-চাবলৈ বিচৰা নি, তুমি মানে বেলেগ এটা চলাই থাকিবলৈ বিচাৰা নি মানে? মানে আমি যেনেকে জেনেৰেলি ফোনটো কৰি কাটি পিনি বেলেগ এটা চাই থাকো ন', সেইটো কথা কৈছোঁ। পাৰিবা তেনেকেও পাৰিবা, ফোনটো কাটিব মইহে পাৰিম। তুমি নোৱাৰা নহয়। হেল্ল'? ফোনটো কাটি নিদিবা আকৌ, উঠি যাব। আহ।
অ', মানে টাস্কটো মানে কমপ্লিট নহব নেকি এনেকে মানে?
নহ'ব নেকি মানে, তাৰ ফালৰ পৰা পইচাটো নিদিব আকৌ কথা নাপাতিলে। সেইটো শুনি থাকে নহয় ভইচ খিনি।
আচ্ছা, আচ্ছা, আচ্ছা, এদুৱেকচনত এতিয়া ভাল নো কি পাতো বাৰু।
ফুৰিবলৈ যাওঁ আহা। হেৰি আমি যদি কেনেকেবাকে পইচাটো গোটেইকেইটাই পাওঁ, এঠাইলে ফুৰিবলে যাম ওলাবা। য, বেছি ওচৰ হল। নহয় গুৱাহাটী চাইডে যাম আকৌ। নহবা যোৰহাটত মেলা আহিছে, মেলা চাবলৈ যাম। অকমান
যোৰহাটৰ কথা নাপাতোৱে, যোৰহাটৰ কথাই নাপাতো।
দূৰত, শিৱসাগৰৰ ফালে জেগা এটুকুৰা আছ পাহাৰীয়া।
অ', বহুত দূৰ হ'ল।
নহয়, শিৱসাবৰ পৰা বেছি দূৰ নহয়, দেৰ ঘন্টা ৰাস্তাহে।
গম পাইছোঁ, বহুত দূৰ হ'ল।
পইচা পালোৱে আৰু গাড়ী এখন ভাড়া কৰি নিম আকৌ।
অকমান দুৰলে যা
অ', তাতোতকৈও দূৰ।
পাঁচশ-ছশ কিলোমিটাৰ মান, অ'। গুৱাহাটী হক, মিজোৰাম
ত্ৰিপুৰা। অ', গুৱাহাটী কিমা-কিমান দূৰ গৈ পিনি জানো নেপালত সোমাব নোৱাৰি জানো, গুৱাহাটী চাইড দি গৈ
পাৰি, এক চেকেণ্ড ৰবা দেই, মেছেজ এটা দি লৈছো।
নোহোৱাকৈ
টাস্ক।
হা
অ'।
হেল্ল'।
শুনা আকৌ। আমিতো এতিয়া বহুত জেগাই ফুৰিবলৈ আছে।
কি কি কি?
আমিতো বোলো এতিয়া বহুত জেগাই ফুৰিবলৈ আছে, আমিনো ক'ত ওলাই গৈছো এতিয়া বাহিৰলৈ, ওলাই যোৱাই নাই দেখোন।
সেইটোতো হয়ে, ছয় মিনিট ত্ৰিশ ছেকেণ্ড হ'ল। আৰু তিনি মিনিট আছে, চাৰি মিনিট নাই তিনি মিনিট। ত্ৰিশ, ত্ৰিশ ছেকেণ্ড।
আৰু চোৱা, অসমত এতিয়া কিমান এতিয়া ভাল ভাল জেগা আছে ফুৰিবলৈ। ভাই মই, এডোখৰলৈকেও যোৱা নাই নহয়।
অ'।
নি চাবলৈ পিকনিকতে কাককচাঙলে গৈছিলোঁ আৰু ৱাটাৰ ফলটো চাই আহিলো।
উম
তাকো ওপৰৰ পৰা পানীটো ক'ৰ পৰা পৰি থাকে মই তাকে ভাবো। পানী আহিয়ে থাকে নহয় বাৰু ওপৰৰ পৰা, ইটো চাইডে নৈয়ে আছে নে কিয়ে আছে।
জল-প্ৰপাত।
অ', জলপ্ৰপাতটো ওপৰত মানে পানীটো ক'ৰ পৰা পৰিছে, সেইটোহে চাবলৈ মন এটা আছিলে।
দেয়াৰ ইজ এ চ'ৰ্চ অফ ৱাটাৰ।
নহয় নহয় এনেকে যে চোৱা চোৱা এইটো জলপ্ৰপাতো বৈ আছে ন। সেই জলপ্ৰপাতটো ইটো চাইডে বেক চাইডে কি আছেনো।
ইট ইজ এ কাইণ্ড অফ ৱাটাৰ চাৰ্কুল এট ডেট প্লেচ দেয়াৰ ইজ এই কাইণ্ড অফ ৱাটাৰ ষ্টৰেজ। ফ্ৰম দেট প্লেচ এ ৱাটাৰ কেম আউট কনচিচটেন্টলি এভৰী টাইম এণ্ড ইট ইজ এ প্ৰচেছ। ফ্ৰম কাইন্দ
ইট ইজ এ কাইন্দ অফ।
ভেৰীগুদ।
সঁচাকে সেইটো
কেই মিনিট হল এতিয়া আঠ মিনিট পাঁচ ছেকেণ্ড হল এক মিনিট পোন্ধৰ ছেকেণ্ড আছে আৰু।
পিকনিক পিকনিক বুলি কৈ কয় কয় যেনিবা এফালে নে উম এইখন কি আছিলে নহয় নহয় মাল লিনি থানৰ পৰা আহিলোগে। গৈছা নাই মালিনী থান?
এই মালিনী মালিনী থানত যোনটো কৃষ্ণ মন্দিৰ নে লক্ষী মন্দিৰ আছে। সেইটো কিমান ওখত আছে বহুত ওখ। পাহাৰ বগাই বগাই যাব লাগে মজা লাগে। ধেমাজিৰ ওচৰ এখন গাওঁ আছে নেকি দূৰ আছে অলপ।
অ'। অই এক মিনিট ৰহ। ন মিনিট চৌধ্য ছেকেন আৰু পঞ্চলিচ ছেকেড আছে। এটা বিশেষ প্ৰচেছসমূহ